হেল্ল'!
হেল্ল'!
অ এই গুড মৰনিং।
এয়াৰ বাটতো লগাই থৈছিলো আকৌ সেইকাৰণে ত শুনি গৈছিলো মানে সেইকাৰণে মই হেল্ল হেল্ল কৈছো।
অ এ অ ভইচবিলাক ভালকে নাহে আকৌ বহুত জোৰ ভইচবিলাক এ বহুত জোৰকে ক'ব লাগে।
অ অ অ, কি কৰি আছা?
এতিয়া অকণমান সেই ইনসক্ৰিপশ্যনে কৈ আছিলোঁ। তাৰপিছতে পতককে মনত পৰিলে এই ফোন কলৰ এইটো টাস্কটো মানে দুই এদিনৰ ভিতৰতে কমপ্লিট কৰিলে কৰিবা নহলে বন্ধ হৈ যাব বুলি কালি তাত ৱৰ্কশ্বপত যাওঁতে কৈছিলে মানে। ত' সেইকাৰণে তোমাকো কৈ দিলো আৰু তুমি তোমাক চালি কও ওৱৰ্কছপত নাহিলা যে, কৰিতো আল্টিমেটলি।
কালি এক অ অ। বৰষুণ দিছে নে?
ব বৰষূণ দিছে নাই?
অ।
এনে আছানে কিবা ভ‌ইছ টো নগৈছে নেকি। মোৰ ভইছ গৈছে।
শুনি আছো ভালেকে শুনি আছো।
অ অ না কালি বৰষুণ অ।
অ এইফালেও দিলে বহুত দিলে কালি বৰষুণ। গোটেই আমাৰ স্কল ঘফালে ফুল হৈ গল পানী ৰাস্তা বোৰফালে গৈছে। মাততো ইমান স্পষ্টকে অহা নাই আকৌ
অ। ও লঙা লাগি। অ হেল্ল'। হেল্ল'।